হেল্ল'?
হেল্ল?
উম, কোৱা।
কি কৰি আছা?
এনে বহি আছো। তুমি?
আছোঁ মই এনে।
উম।
মাতটো স অঁ, নাই শুৱা।
অহ।
মাতটো সলনি সলনি লাগিছে, হম।
কাৰ তোমাৰ না আমাৰ?
তোমাৰ, তোমাৰ।
অ', নাজানো।
তুমি কি কৰি আছা?
এনে মোবাইল চাই আছিলোঁ।
অ', একো হোৱা নাই।
ভালে। দিনা
একো শুনা নাই মই।
বহুজ
একো শুনা নাই বোলো।
অকমান নিটৱৰ্ক পোৱা জেগাত যোৱা।
অহ, এদিয়া শুন এতিয়া শুনিছোঁ। মাহ'তে কি কৰি আছে?
মা হ'তে গুৰ চৰি দি আছে।
অ'।
এই গৰু অঁ, উগল তুলি আছে।
অঁ। ভাইটি?
তোমাৰ মাৰ কি কৰি আছে? ভাইটি খেলিব গৈছে আহিব অকমান পিছত
অ' আমাৰ মা আছে চাহ তা বনাই আছে।
অ'
মা আজিৰ পৰা ইয়াত অম্বুবাচী মেলা লাগিছে নহয়। কামাখ্যা মন্দিৰত। আজি পৰা একে ছাব্বিশ তাৰিখলৈ লাগিব।
তুমি যোৱা নে ন যোৱা?
এ নাযাওঁ বহুত মানুহ হয়।
কিয়?
মানুহ বহুত হয় বহুত ঠেলা হেচা হয় ভিৰো হয়,
ভিৰলৈকে যাব নোৱাৰে আগতে যাবা প্ৰথম প্ৰথম ভিৰ নহয় নহয় ইমান কম হয়।
সটো হয় আগত গ'লেও লাভ নাই কান দৰ্শন পাবলৈ কিমান ডাঙৰ ডাঙৰ লাইন কৰিব লাগে, বহুত ডাঙৰ ডাঙৰ লাইন পাতিব লাগে হা
যাম উম পূজাৰ আগতে যাবা
অ' তাকে ভাবিছিলো যাম বুলি
কিন্তু, ময় যাম দুদিন পিছত মানে এতিয়া মেলাত নাযাম মেলাত ভিৰ হয় বহুত,
অ' মেলা পাছত যাম দিয়া তুমি আহিবা নহলে একেলগে যাম হ'ব,
কি?
একেলগে যাম বোলো হ'ব আহিবা বোলো আৰু
মি আহিবা আমাৰ ঘৰত আহিবলৈ
তোমালোকৰ ঘৰলে মই এতিয়া যাবলৈ কোচবিহাৰ, যাব লাগিব,
মই বোলো, কোচবিহাৰ যাব লাগিব,
অ'
মোৰ পৰীক্ষাও চলি আছে নহয় এতিয়া।
এতিয়া।
দুুদিন আছে আও।
তোমাৰ মাতটো আহা নাই।
কিবা কৈ
অ', অ', দুটা আছে।
এতিয়া মানে কি ক'ব?
হম।
না তোমাক।
অ', লাগিব। পৰীক্ষাৰ পাছতে আমাৰ গৰম বন্ধ দিবহে ন। পৰীক্ষাৰ পাছতে বোলো গৰম বন্ধ দিব।
উম, আমাৰ তাত গৰম বন্ধ শেষ হ'লেই।
উম, আমাৰ দিবহে এক তাৰিখৰ পৰা পোন্ধৰ তাৰিখলৈ খুলিব, পোন্ধৰ তাৰিখৰ পৰা দিব বাকী কেইদিন বন্ধ।
আমাৰ তাত আকৌ গৰম বন্ধ দিলে খুলিলে আ এত
অ', তোমাৰ লগত কি গৰম বন্ধ সোনকালে দিয়ে আও।
উম।
কি মাহত দিয়ে?
জুন মাহতে, জুন মাহত আগতে দিছে। মানে আমাৰ তাত গৰমটো বেছি অলপ। গৰমো বেছি, বৰষুণো দিয়ে। অ।
ত' সেইকাৰণে ন'।
গৰম বন্ধ দিলে, স্কুল চলি আছে, এতিয়া এক্সাম হ'ব।
উম।
আমাৰ তাত আকৌ গৰম বন্ধ দিযা পিছতহে এক্সাম হয়, মানে গৰম বন্ধ খোলাৰ পিছত এক্সাম।
অঁ। তাত মানে ওলোটা নিয়মটো।
উম। এবাৰ উ
অঁ।
এবাৰ মাৰ্চ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ, মাৰ্চ এপ্ৰিলত পৰীক্ষা হ'ব, আকৌ জুলাই মাহত হ'ব এটা। আগষ্ট, চেপ ছেপ্টেম্বৰ, অক্টোবৰ যাব আকৌ নৱেম্বৰ, অক্টোবৰ লাষ্টত পূজাৰ পিছত আকৌ মানে এক্সাম হ'ব।
আমাৰ পূজাৰ আগতে এক্সাম হৈ শেষ হৈ যায় মানে।
উম।
তাতো বেলেগ মানে নিয়ম বিলাক আৰু বেলেগ আৰু।
উম, আমাৰ তাত আকৌ দছটাৰ পৰা স্কুল আছিলে এতিয়া আঠটা বজা মানে চাৰে ছয়টা আঠটালৈকে স্কুল কৰিছে গৰমৰ কাৰণে। বহুত গৰম সেইকাৰণে। সেইটোৱে কি কৰে চৰকাৰে।
অ'। তোমালোকৰ সেইপিনে বৰষুণ আছেনে?
উম, ৰাতিপুৱা হৈছে, এতিয়া হোৱা নাই।
অ', আমাৰ পিনে বৰষুণ বৰষুণ কৰি আছে, এতিয়া বৰষুণ পৰা নাই বাৰু।
উম, ভালে বৰষুণ বেছি দিলে বেয়া।
গাওঁ হয়।
আৰু এই যেতিয়া মানে এই ধান চান লগাব তেতিয়া পানী লাগে।
অ', সেই তেতিয়া অ' তে তেতিয়া দিব লগা বৰষুণ। তেতিয়া আকৌ নিদিয়ে নহয় তে তেতিয়া আকৌ মটৰেদি দিব লাগে না পানী, তেতিয়া বৰষুণ নিদিয়ে। আমাৰ ইয়াত এয়া, হেৰি অম্বুবাচী মেলা হ'লে মন্দিৰ বিলাক ঢাকি কৰি ৰাখে আৰু। সাত দিনলে তোমালোক তাতো ৰাখে নে।
উম ৰাখে। বাটি চাতি নিদিয়ে। পূজা নিদিয়ে।
অ আমাৰো নিদিয়ে এই সাতটান বজাৰ পৰা লাগিব বোলে এতিয়া আজি।
উম তুমি আহা চাই যোৱা।
তাত
এ কামাখ্যা।
তাকেইেতো কৈছো মই পৰীক্ষা শেষ কলে যাম আৰু এতিয়া নাই সেইবিলাক। পৰীক্ষাৰ পাছতে শেষ হোৱাৰ পাছত যাব লাগিব কাৰণ ফাইনেল আহি আছে নহয় ফাইনেললৈ যাই আহব লাগিব গৈ
অ ফাইনেলৰ আগতে যাবা পৰীক্ষা ভাল হয় যাতে
ফাইনেলৰ আগতে ল'ব লাগিব মেট্ৰিকতো সেনেকিয়ে ফাইনেলৰ আগতে গৈছিলো নহয়। ফাইনেল আগত যাব লাগিব আকৌ অ আকৌ দেওশাল মন্দিৰ পৰা আহিব কিবা দেওশাল মন্দিৰ গৈছিলো কিবা দেওশাল মন্দিৰ যাওঁতে পাৰ এযোৰ দিম বুলি কৈ থৈ আহিছিলো।
কি
পাৰ এযোৰ দি থৈ আহিম বুলি কৈছিলো আৰু পৰীক্ষা যদি ভাল হয় আৰু
মানে পাৰটো মানে বুজা নাই
পাৰ চৰাই পাৰ চৰাই।
অ চৰাই মই ভাবিছো পায়
নহয় নহয়। চৰাই চৰাই এযোৰ দিম বুলি কৈ থৈ আহছিলো আৰু যদি খাটো ভাল হয়। ত মানে যেতিয়া পৰীক্ষা ভাল হয় তাৰপিছত দি থৈ আহিলে পাৰ।
অ
সেনেকে ফাইনেলতো আকৌ কামাখ্যাৰ পৰা আহিব লাগিব গৈ দেওশালৰ পৰা আহিব লাগিব গৈ।
াবা ফাইনেলতটো দেৰি আছে এতিয়া তোমাৰ ই কি মাহত হয়
আমাৰ ফেব্ৰুৱাৰী।
ফেব্ৰুৱাৰী মাজতে হয়।
উম
উ তেনেহলে যাব পাৰিব উম মেডিকেল পৰীক্ষাৰ পিছত হ'ব ন তোমাৰ মেডিকেল পৰীক্ষা কেই তাৰিখৰ পৰা আৰম্ভ হয় তোমাৰ তোমাৰ ইয়াত
ফেব্ৰুৱাৰীৰ পৰাই হয় ফেব্ৰুৱাৰী প্ৰথমৰ পৰা নেকি
উ আমাৰ দাদাহঁতৰ ওঠৰ ফেব্ৰুৱাৰী ওঠৰ তাৰিখে পৰা আৰম্ভ হৈছিলে। মিতি কিন্তু এতিয়া ফেব্ৰুৱাৰী দু তিনি তাৰিখে পৰা আৰম্ভ হয়, এতিয়া মানে আগুৱাই দিলে।
অঁ, আমাৰ মেট্ৰিকৰ পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা একেলগে হয়।
আমাৰ টোত আকৌ মেট্ৰিক হৈ যাব তাৰ কেইদিন পিছত হাই ছেকেণ্ডৰীটো দি দিম।
অঁ সেইটো ভাল আকৌ।
মানে একেলগতে মানে স্কুল মানে স্কুলতো লাগি ব ন বৰ্ডচৰ ইমান মাষ্টৰ ক'ত পাব, একেবাৰে দিলে
বৰষুণ দিছ আমাৰ পিনে।
উম, আমাৰ ইয়াত বৰষুণ নাই।
উম, কিন কিনকে দিছে আৰু বৰষুণটো।
উম, আমাৰ তাত বৰষুণ দিলে একেবাৰে কালি কালিৰ বা কাৰেণ্ট নাই। ইমান বতাহ ধুমুহা হৈছে, উম। উম। ৰাতি কি খাবা।
ভাত খাম ৰাতি।
কি বনাব।
জানো কি বনাই, মাইহে জানিব। এতিয়া চাহ খাব চাহ খাব মাতিয়ে আছে।
তুমি ভাত বনাব জানা নে নাজানা।
এ নাজানো ইমান ভালকে ভাত বনাব।
কিয় শিকিলেই হ'ল। বোৱা বোৱাৰী যাবা কেইদিন পিছত।
সেইটো আৰু পাছত আৰু হ'লে হ'ব আৰু যালে যাম নাজালে নাই।
উম, বোৱাৰী নোযোৱা।
নাই, সেইবিলাক নাই নাযাও আৰু।
এতিয়া তোমালোকৰ তাত প খা হৈ আছে নেকি।
এতিয়া- এতিয়া নাজানো মই, মই এতিয়া সুধিব লাগিব হয়। তেতিয়াহে গম পাম।
তোমাৰো পঢ়া কমপ্লিট হ'লেই।
উম।
উম।
এতিয়া আৰু নপঢ়া আও ন।
উম, ত বিয়া যাম এতিয়া
অঁ ভালে দিয়া। উম, দিয়া হ'ব দিয়া ন ৰাখিছো নহলে।
অ' ৰাখা পিছত ফোন মাৰিবা।
অঁ' হব দিয়া।
উম,